অ', টিভিতে এ চাই আছিলো, ডানসৰ আজি এইটো দিছে ন', সেইটো চাই আছিলো।
হয়, টিভি চাই আছিলা, ভাতবোৰ খালা?
অ', খালো, তুমি খালানে?
হয় ময়ো খালো ৰবা এতিয়া মানে শুবলৈ গৈ আছিলোঁ, অলপ গৰম লাগিল অলপ বাহিৰ ওলাই আহিলো আৰু, তেনেকে বাহিৰতে বহি আছো অলপ সময় মানে, মাহঁতে খাই আ মই মানে আগতিয়াকে খাই ললো ন', সেইটো কাৰণে আৰু মানে, শুব নালাগে যিহেতু মাহঁতেওঁ খাই আছে আৰু মানে মাহঁতে খাই থকা সময়ত মানে অলপ হেইটো হৈ থাকে খুবই জেগা নাপাওঁ আৰু মই, মাহঁতে খাই লোৱা পাছতে একেবাৰে আঠুৱা চাথোৱা লগাই
অ', অ', হয়, তোমাৰ তাতে মহ আছেনে? মহ আছেনে?
হা?
আছেনে তোমাৰ তাতে?
হয়, আমাৰ ইয়াতে ইমান মহ নাই তেনেকুৱা
অ', আমাৰ মানে ইমান মহ আছে এতিয়া, মই বাহিৰতে বহি আছো ইমান মহ আহি আছে। ভিতৰতটো নাই তোমাৰ ব সেই ৰাতি শোৱাৰ টাইমত কেতিয়াবা এনেকুৱা হয় আঠুৱাত মানে আঠুৱাত কেনেকা মই সোমাই যায় মহ
হয় হয় তেনেকুৱাক কে আঁঠ সোমাই যায় মোৰ মায়ে মানে বেছি মই মাৰিয়ে থাকে যেতিয়া মাৰ সোমাই ন মই তোমাই আৰু মই মানে এইবাৰ গম নাপাও ন মহ কামুৰিছে নে কি মহ কামুৰিছে বুলি কেনে ইমান মহ হয় হয় হয় আমি মানে এনেক গম না যি আমাৰ মানে অলপ ষ্ট্ৰং আছে না গা বোৰ আৰু মাহতৰ অলপ কিবা হ'লে মান পতকে খাৰ পাই যায় ন তেনেকে মহটোও কামোৰিলে বুল সাৰ পাই যায় আৰাম মানে এনেকুৱাকে হয় খুলে মানে কি শুইয়ে যাওঁ আৰু আৰু মহে কামৰিছে নে কিহে কামৰিছে গম
হয়, উম, কিন্তু তোমাৰ এই চাবাচোন মহে কামোৰে ইমান ৰঙা ৰঙা কৰি দিয়ে। আৰু কেইটামান মহ এনেকুৱা থাকে ন', তোমাৰ ইমান মানে বেছিটো জোঙাটো তোমাৰ, বেছিকে দি দিয়ে ন', আৰু ইমান বিষাই মানে কেইটামান এনেুকোৱা থাকে
মানে কোনটো মহ বেছি বিষাই না, যোনটো মহ মানে এক কামুৰিব আহে। আৰু টেষ্ট টেষ্ট খাবলৈ আহে ন সেইটো মহ মানে গমেই নাপাবা, যি কামুৰিছে নে কি কৰিছে মানে, লাহেকে মানে কামৰি কিনে মানে গুচি যায় আৰু এনেকাকে, তে তাৰে পাছত মানে মই যি ডাঙৰ ডাঙৰ মহ ৰাতিপুৱা সময়ত বেছিকে পোৱা যায় আৰু মান যোনটো বিষাই মটো ন এইটো ম মানে বেছিকে ৰাতিপুৱা কাৰণে পোৱা যায় মই আহিলে মানে বহুত বিষাই আৰু এ
উম ঠিকেই গ'লা সেইটোতো হয় মানে এইটো হয় যে এনেবা এনেই তোমাৰ কেতিয়াবা এনেকুৱা হৈছে নে মহে পুৰা কামুৰি কিনে এইটো কৰি দিছে
হয়
মানে মহে কেতিয়াবা কামুৰি কিনে পুৰা একদম গাত এইটো যে গুটি গুটি কৰি দিয়ে ন সেনেকুৱা হৈছে
হয় তেনেকুৱা কিন্তু মোলৈও হোৱা নাই মোৰ বাৰ লগত হৈছে কিন্তু মোৰ বা মানে য'তো যাই বহুত হৈ যায় মানে গাতটো মানে পুৰা ফুলাই দিয়ে মানে তাত য'তই যা ম মহ তো মানে তাক কামোৰে
অ হয় নেকি মোৰো এনেকুৱা হয় মই যেতিয়া মানে এনেই ৰাতি মানে যেতিয়া উঠো ন তোমাৰ এ ৰঙা ৰঙা কিবা কিবিুটি ওলাই যায় গা তেনেকুৱ হয় যায় মহে কামুৰি কি ন ইমান এইটো কামুৰি দিয়ে ন গমেই নাপাওঁ ইমান কামুৰি এ এটাই জোগাত কামোৰো দি ইমান গুটি গুটি হৈ যায় সেইকাৰণে এইটো লাগে আৰু এনেই তোমাক এই বিচাইটো বিচাইটো কৰিছে নে
হয় কি ক'লা হয় এনেকুৱা কি বিচাোতো আছেই মানে বিচাো গৰম টাইমতো বেছিকে হয় ন ছজনা গছত এইবোৰ গছত মানে বেছিকে বিছা লাগে আৰু বিছা লাগে তোমাৰ তুমি ৰখিবা যিহে মানে খোজ খোজ হয় ভ মোক নালাগে দেখি কেনে দেখি ভয় নালাগে কিন্তু তাৰ মানে যেতিয়া তাৰ লুম গ এাৰ মানে গত লাগে ন গত লগা সময়ত বহুত ফুলাই দিয়ে মানে এদিন কি হৈছিলে মানে মোৰ লগত মোৰ মানে পৰীক্ষা দিব গৈছিলো হা মানে মোৰ মানে মানে উৰূনাত মানে লৈছিলে নিজৰ লগত ত ক'ত বা গ'ল ম মানে গম নাপালো। মানে সে মই মানে ৰাতিপুৱা সময় লৈ ললো উনা টো মোৰ কলেজৰ নাছিলে তে ল'লো লোৱা পাছত মানে মুখটো মানে মুচিছো আৰু মানে অলপ ক্ৰীম‌ চীৰিম এনেকে লাগি যায় ন বেছিকে পাউদাৰ এনে মিলালো এনেকুৱা যে খোজাইছে ন মোক মানে মোক তো মানে পৰীক্ষা টাইমলৈ বহুতে হয় মুখত তোমই গম পোৱা যোৱা নাছিল টো ন যে এইটো মান বিশচাৰ লাগিছে বুলি আৰু বিশ কৰ'ৰ পৰা লোম আহিছে গম পোৱা নাযায় ন।
আৰু তোমাৰ বেছিকে মৰা বিচাৰ কেইাৰ বেছিকে লাগে। তোমাৰ এ উম উম উম উম উম উম উৰে তোমাৰ মৰা বিচাৰে উৰে তোমাৰ।
হয় হয় মৰা বিছ পুৰা এনেকুৱাকে উৰি যায় হয় তুমি ঠিকে কৈছা তেনেকুৱাকে মোলৈ হ'ল মানে পৰীক্ষা টাইম এনেকুৱাকে মই ফুল যে হৈ যায় মানে পৰীক্ষা তাৰে পৰীক্ষা ভাল দিবই পাৰা যোৱা নাছিল। মানে খোজাইছিল কিবা কেজি
অ হয় কেতিয়াও মানে সেনেকু সেইটো পানীতো থাকে পিছে মই এবাৰ মানে গা চা ধুইছিলো এই স্কুলৰ যাওঁ টাইমত। মানে স্কুলৰ টাইমত তোমাৰ এই গাওঁ গা চা ধুই কিনে ফুল কাৰণে ওলাইছো কাপোৰ চাপোৰ পিন্ধিছো ইমান বিছা লাগি গৈছেো তোমাৰ মানে গা ধোৱাতে মানে এইটো পানীত আছিল চাগে সেইটো লাগি কিনে মই আকৌ কাপোৰ চাপোৰ খুলি কিনে মই আকৌ গা ধুব গৈছো সেনেকুৱা কৰি মানে পুৰা মানে গাত পুৰা ৰঙা ৰঙা সেনেকুৱা বিচাৰি প ডাক কি এনেকুৱা হৈছিল ইমান এতিয়া মানে ভাবিলে মনত পৰি যায়। উম এতিয়া আৰু কিবা বিছাও বহুত ধৰণৰ থাকে চাব।
হয় হয় বিশ্বাস এদিন মলৈ কি হৈছিলে তুমি বিশ্বাস কৰিবা। মোৰ মানে পিছফাল এটা মানে আ পাত পাত কালৰ এ বিছা থাকে ন মানে পুৰা চেম পাতৰ নিচিনা‌। গমেই নাপাব তুমি এইটো মানে পাতে হয় নে বিচাই হয় তেনেকুৱাকে বিচা আমাৰ ৰাতি খা মানে হয়।
উম।
হয় হয় তুমি ঠিকে কলে সেউজীয়া ৰঙৰ থাকে। মানে পুৰা পাতৰ নিচিনা আৰু মানে পাতৰ নিচিনা তাৰ মানে লাম্ভা কেও পুৰা পাতৰ নিচিনা। আছিলে আৰু ধৰিবা তাৰে পাছত মই এ ৰাতি মানে আৰু ব্ৰাছ কৰি আছিলো হা মানে কিবা খালো আৰু সেইটো কাৰণে ব্ৰাছ কৰিছো কৰা কৰি থকা সময়ত মানে ঘৰত আহিলো মানে কিবা বস্তু ল'বলৈ ত মা মানে কলে তোমাৰ পিছত কি লাগি আছে। মইতো ধৰিব পাৰা নে কি লাগিল বুলি তাৰ যেতিয়া সেইটো হ মানে মায়টো কলা ন জি পিছত ঘুৰাচোন এই বিছা বুলি এনকা চিঞৰিলো ন ম মই মানে মই ধুই মানে ব্ৰাছ বোৰ মই কত পেলালো ঠিক নাই আৰু। মই এনেকুৱা কি মানে ভয় লাগিছে ন মানে ঘবকে কৈ দিন তোমাৰ পিছ কিবা আছে বুলি মই মানে পুৰা টেৰা আহ গৈছো মানে মই মানে কিবা
মানে কিছুমানে ডাইৰেক্ট কৈ দিলে তেতিয়া আৰু ভয় লাগি যায় চখ খাই জে কি আছে উম।
বস্তুতো মোৰ দেখা পোৱা নাই ন দেখা পালো আৰু অলপ মানে মানে ভয় নালাগিব ন বস্তুতো দেখা পোৱা নাই লাগিব ন কিমান ডাঙৰ আছে কেনেকুৱা আছে সেনেকুৱা গ'লো ভয় লাগে ন তে এনেকুৱাকে ভয় লাগিছে।
এনেকুৱা থাকে ন এনে মানে নিজৰ বাহহঁতে হলে ভাইটি হলে মানে কেতিয়াবা এনে এনে মানে কয় যু শুকাই ন কিবা আছে বুলিহেনে ভয় খুৱাই দিওঁ অ কেতিয়াবা সেনেকুৱাও হৈ যায় উম।
ভয়টো নাখা মই যিহু মই বিচাৰো ইমান ভয় নাখা মই হাততো লৈ লো মানে অলপমান লেভেল দেখাবৰ কাৰণে হয় হয় মই হাততো লৈছিলো মানে।
অ মইতো বৰ ভয় পাওঁ। অ হয় নেকি অ কিছুমানানে হাততো লয় মই দেখা পাইছিলো অ তোমাৰ এই মোৰ দেউ লৈছিলে এদিন তেনেকুৱা হাতত লৈছিলে মানে মোৰ ভয় খাই হাত
মানে কলা বিছা আছে ন এইটো তুমি চাবা বহুত বস্তু মানে বহুত জীৱ জন্তু মানে তুমি কাষ দি মান তুমি তাক ভাল কৰিবা ন তাক তাই তোমাক কেতিয়াও বেয়া নকৰিব হয় নে নহয় তুমি য তাৰ পিছ পাৰি দিহে বেয়া কৰে যেনেকুৱা এতিয়া তুমি এতিয়া বিচাটো হাতত ল'লা তুমি যিমান দেৰি তম গাটো উঠি যাব তেতিয়া তোমাক নাথাকিব আৰু তুমি যিহেতু তুমি হয় তোমাৰ
আৰু এইটো লোম টো লাগিলে লোম টো লাগিলে তেতিয়া একো নহয় তোমাৰ এই বিচাটো
লাগিলে মই সেইটোও কৈছো তোমাক মানে যেনেকে এতিয়া বিচা মই হাতত ললো হাতত ললে মই একো নহ'ব মই পুৰা গাতটো উঠি যাও তেতিয়া একো নহব যে তাৰ লোম যেতিয়া লাগি যাব ন সেইটো সময়তে কিবা হব তে মই তেনেকুৱাক কি মানে আগতে এনেককা হাতত লৈছিলো মোৰ বা মানে বহুত ভয় কৰিছিলে বিচাৰ নামত বহুত ভয়
অ হয় ন মইো বহুত ভয় কৰো মানে মই তোমাৰ বাাৰ নিচিনা মইো বহুত ভয় কৰো দিয়া মই মানে বিশ তাৰ পৰা বেছি ভয় কৰো মই খাপ খ উ মই খাপৰ পৰা ইমান ভয় নকৰো কৰো মই কক্ৰচ পৰা ভয় নকৰো, মই একো পৰা ভয় নকৰো, মই বিচাৰ পৰা বহুত ভয় কৰো মই দূৰৰ পৰা খিনিয়ে মই মোৰ গাটো খুজাব এনেকুৱা হয়। অ' মান বিচাটো মোক ভয় সেনেকুৱা ন ন মানে ভয় কিয় লাগে মানে এইটো ডঢাকি যায় শু যাই অ গাটো শুজাই বুলি উম উম হয় সেইটো কাৰণে কৰে কামুৰে বুলি সেনেুৱা ভয় নায়, মানে এইটো বিচাইটো নাকামোৰে ন তোমাৰ এইটো ডাকিয় তোমাৰ এইতোৱে লমে লাগিছে সেইকাৰণেও মানে ভয় লাগে। উম উম আৰু তুমি যেনেকুৱা সাফল কফচল সেইবোৰ মানে ভয় নকৰো মানে মই
হয় খাপতো ভয় নালাগে যিহেতু বহুত বেয়া খাপ থাকে নে কিছুমান মানে অলপ পাগলা
হয় যেতিয়া মানে খাম অ অ সেনেকুৱা থাকে তোমাৰ হাপটো এনে ভয় নালাগে কিছুমান মানুহে মানে বেছিকে চিঞৰি চিঞৰি দিয় তেতিয়া অলপ ভয় লাগি যায় মানে কিছু বেলেগ মানে মানে থাকিলে আৰু কোনোবা মানুহ এনেকুৱা কৰি দিলে তেতিয়া ভয় লাগে অলপ এনেইতো মই এনে নিজে কেতিয়াবা দেখা পালে মানে সেই ভয় নকৰো কেতিয়াও ভাপ দেখা পালেও ভয় নকৰে মায়ে কক্ৰোচ কিছুমান মানে কক্ৰোচ পৰাও ভয় কৰে কক্ৰোচো ভয় নক
হয় হয় মই কক্ৰোচো পৰা ভয় নকৰো নাই নাই নকৰো। মই কক্ৰোচ যিহে মাৰো ন। মানে মোৰ মাহঁতে কয় আৰু ই বৰ ভাল আছে মোৰ মানে ছোৱালীটো মানে, মই বহুত মাৰো। যিকিনো পোকাক দেখা পালে মানে মই মানে ধৰি লওঁ আৰু, হাত দি হাত দি ধৰি নিজে পেলাই দিও মানে মাৰ বা মন ন গিলে মানে লৈ কেনে পেলাই দিওঁ আৰু মই মানে ভয় নকৰো ইমানকে। মই ডাঙৰ
কিমান কক্ৰচ আছে।
হয় হয়।
আমাৰো ঘৰত বহুত আছে উম অ' উম উম হয়। আৰু দেখা পাই থাকো ন আমি এইটো ককৰচটো মানে আমাৰ ঘৰৰে সদস ন হৈ গ'ল মানে কক্ৰোজটো সদায় দেখা পাওঁ। উম
হয় যি ক'লা তুমি মানে বহুতে বহুতে কৈছা জীৱ জন্তু মাৰিব নালাগে বুলি, কিন্তু আমাৰ মানে কাষত সদায় থাকে, আমাক অনিষ্ট কৰিলে আমিতো কিবা কৰিমেই নহয় হয় নে নহয়। লেতেৰা বস্তু কাপোৰ পোৰো বোৰ কুটি দিয়ে কাপোৰ বোৰ কুটি দিয়ে নিগুনিবোৰে, এইবোৰ মানে বহুত অনিষ্ট কৰে বুলি কেনেহে, হয় মানে বহুতে কয় আৰু জীৱ জন্তু মাৰি নিলাগে বুলি কিনে আৰু যে তোমালোকক বেয়া কৰিব তুমিতো মাৰি হয় নে নহয়, অ' তেনেকুৱা আমাৰ লগতো হয়। সেইটোতো মানে মাধৱতৰ লগত
এটা নামাৰিলে তোমাৰ কেইটা হৈ যাব এটা নামাৰিলে তোমাৰ বহুত কেইটা সেনেকুৱা হৈ যাব। সকলো জেগাৰ পৰা গুচিয় আহি যাব তোমাৰ ঘৰত আৰু বেছিকে হৈ যাব এনেকুৱা হলে।
হয় তুমি ঠিকে ক'লা। হয় মাৰিবতো লাগিবৈ, এই যিহেতু মানে বহুত ইমান ধুনীয়া ধুনীয়া মোৰ কাপোৰ
থকা বস্তু নহয় নহয় সেইবোৰ তোমাৰ এই জংগলত থকা বস্তু হয় লেতেৰা বস্তু থাককা হয় উম উম উম আৰু ঘৰত আহিলোতো বে বেয়া হয় ন ঘৰ লো খানা চানা হৈ যায় আমি খাও সেইবোৰ ন তোমাৰ বেমাৰ চে মাৰো হয় কক্ৰচে মানে এইটো কৰিলে।
হয় হয় এইবুলি তুমি ঠিকে ক'লা কক্ৰোজে যি মানে বেমাৰো হয়। আৰু বহুতে নেগনিবোৰ এনেকে খাই অ বুলি শুনা পাইছো আৰু যিহটো অলপ ডাঙৰ চাই হয় ন।
আৰু মইতো এই ত ৰিলচত চাইছিলো এই কক্ৰোচো খাইছিলে ফ্ৰাইড কৰি কিনা তাই কিবি খোৱাাতো দেখায়। উম লেতেৰা পেতৰা কিবা কিবা উম উম উম আমি নাখাওঁ সেনেকুৱা
ঠিক আছে দিয়া। বৰ ভাল লাগিলে তোমাল লগৰ কথা পাতি, আৰু এই টপিকত বেলেগ দিনা আৰু কথা পাতিম দিয়া। হয়। ঠিক আছে থেংক ইউ